কি কৰি আছিলো
পিছফালে বতাহত বহি আছো
তাত খালি
হা খালো আপুনি কি কৰি আছে
এ এনে বহি আছো ইমান গৰম
উম ভাত খালে নে নাই
ভাত বনোৱাই নাই বনামহে খালী ভাতকেইটা বনাই থৈ দিছোঁ ঠাণ্ডা হৈ থাককঁ বোলো পিছত বনাম আৰু
আহ উম হতিুৱা কি খালে
আদদিিবাাসৰাা ভাজি বলৈাক
অ
এতিয়া বাদাম চানা মিক্স কৰিবলৈ ভাজিব পলৈ অঁ চিৰাা ধুৰিবলৈাই ভাজিছোঁ
ধুই পেলা ভাজিলে কি ঢিলা ঢিলা হয় নেযায় জানো
শু নাযায় খাই ভাল লাগে নিমখ হালধি বাদাম চানা নৰসিংহ পাত তেনেকৈ দি পলৈ ভাজ ছ
উ তেনেকে চাই পোৱা নাই এনেই মানে উ খালি চিৰাা এনেকে শুকানে তেলত ভাজি খাইছো
অ এনেকে খাই ভাল লাগে জীয়াকণমান দিব লাগে ধুনীয়ৈ
অ
তেনেকে
ভাজি পেল ভাজিলেকে ধুই পেলাই যে ভাজে ভাজা পিছত কি কোমল হৈ থাকে নে নে
কোমল কোমল হয় খাই ভাল লাগে
খাই চাব লাগিব বিয়াত অনা চিয় ধঢেৰ আছে নহয় খাই চাব লাগিব তেনেকে
আহঁ
উম
কি বনালে ভাড়া লগত
এ দালি আলু ভাত কেেৰেলা কঁঠাল গুটি দিয়ে বনালোৱা তাৰপিছত আকৌ মাছ অকণমান আছিলে পিয়য়াজ সৰকে দি ভাজিলো
আহঁ
ইমান গৰম দিছে ভিতৰত থাকিবই নোৱাৰোৱে পিছফালে বাহহ তলতহে বহি আছো হি
আমি পিছফালে এইখিনিতে বহি আছোঁ ইমান গৰম ৰ'দটো কেনেকৈ দি আছে এংগংগ মই ভাবিছো হেৰিকে বনাও নেকি সেয়া বগা মাটিমাহ আনি থৈ দিছিলোঁ
অ
স এই ত যাওঁতে ষ্টাইল বজাৰ ওচৰত নতুনকৈ দোকান এখন আ
অ আহ
চমতিম
অঁ অঁ বগা মাটি মানো কি মগুমাহহৰ নিচিনা মগু মাহৰ নিচিনা বগা নেকি
অঁ তেনেকৈাই বগা বাকলি নোহোৱা
অ অ
তাতে বোলো আলু দি দিম আৰু আলু বুট পিটিকা বনাই দিম কিবা এয়া চাম কচু চাটনি বনাই দিম আৰু নেে আৰু
এই গৰমত তেতিয়া সেই তেনেকে পিটিবা বনাই খোৱাই ভাল
উম
ভাজি বনাই থাকাতকৈ
অঁ পিটিকা বনাই ভাত পানী ভাল
উম অ
পানী ঢালা ভাতকেইটাহ খ ভাল লাগে কালি ৰাতিও তেনেকৈ পানী ঢালিয় খাই দো ভাজি ভাজি বনাই বোাই
আহ এই গ গৰমত মানে পানী দিয়া ভাতটোৱে ভাল লাগে
ৰ'দ দিছে যদি আকৌ হেৰি বতাহটো মাৰি আছে যে ভাল লাগে
অঁ আমি তেনেকে দালি বনাই খালো ধুনুক আকৌ বইল কৰি পেলাই দিছো তাৰ কিবা ওলাইছে গাত ধূপ হৈ হয় হয় লাগিছে নাই এতিয়া কি ওলাইছে এতিয়া মায়ে কৈছে বসন্ত ওলাইছে নেকি বুলি কৈছে এই ভাৰ'ব নিচিনা এনেকে ধঢুপ হ ভৱৰ যে ওলাইছিলে যে অ মানে হেৰিটো গুটিটো মানে অকল ধূপহে হৈ আহিছে পানী পানী হৈ গলে সেৰ মানে এই ভৰিত এটা ওলাইছেে কাণত এটা ওলাইছিলে সেই দু তাই আৰম্ভণি হৈছে চাই লওঁ বোলো কেনেকুৱা কি হয় সেইকাৰণে প্ৰথম তেতিয়া মানে দেখা পাই পেলাই তাক বইলহে খাবলৈ দিলো
তাক বইল খাই দি পেলাই তহাঁঁতে মাছ খালে
আহ
মাছ খাব নালাগিছিলে
আহ এ বনোৱা গ'লে যে উম।
চাই চিতি চলিব লাগে হেৰি ওলালে অ'।
অ', তাকে বোলো এনে খজুতিহে।
অ', সজুতেও হ'ব পাৰে মহে খালেও হয় কেতিয়াবা তেনেকুৱা। সৰু ল'ৰা ছোৱালীৰ ধুপ উঠাৰ নিচিনাই। তে আজিকালি ছিজনটো তেনেকুৱা হয়
আহ সেইটো ছিজনে হৈ আছে যে এনেকে বসন্ত ওলোৱা সেইটো কাৰণে মানে তেনেকুৱা হৈছে নেকি বুলিো মানে ভয়তেহে লাগিছে এতিয়া।
অ'। গৰমত। হয় যে তেনেকুৱা এইয়া হেৰিত থৈ দিব লাগে মহানিমৰ পাত। দৰ্জা মুখত।
উম, সেয়া মহানিমৰ পাত এতিয়া আমাৰ এজোপা আছে। অ', ইমান ওপৰত পাত লাগে তলৰখিনিত একো নাই বহুত ওখ হৈ গ'ল যে।
এই ওলাই গ'লে ক'ৰবাৰ পৰা আনিবলৈ দিলেই হ'ল আৰু।
অ'।
আনি পেলাই হেৰি কৰি থৈ দিলে সেই দৰ্জা মুখত আৰি থৈ দিব লাগে এটা ছাইডত তাৰপিছত আকৌ হেৰি বিচনা দলতো চ'ব লাগে বোলে।
অ', পুৰা আনি থৈ দিব লাগিব।
উম, তেতিয়া হেৰি হয়।
উম।
ভাল আৰু তেনেকৈ থৈ দিয়া।
আহ। অ', সেই বস্তুটো কাৰণে মহানিমৰ পাতটো ভাল নহয় আকৌ হেৰি ধূনাতেও দি পেলাই হেৰি ধোৱা দিয়ে যে।
অ', ঘৰত ধূনা জ্বলাব লাগে।
অ', মহানিমৰ পাত দি পেলাই উম। কৰিব লাগিব তেনেকুৱা চাই লওঁ।
সন্ধিয়া সময়ত পিতাই আনিবলৈ যাম ঘৰত মুৰ্গীকেইটা চাবিচোন।
অ', কি হেৰি কালি গ'ল মানে সি। মোমাইকৰ ঘৰলৈ আহ কিমান সময়ত গ'লনো?
উম, সাতটামান বাজিলে।
অ', যোৱা ৰাতি হ'ল মানে।
সিহঁতে আহি পোৱাই দেৰি হৈছে আৰু।
উম, আহোতে মই ইয়াত দেখিছো। এই বাহ দৰা হেৰি তলৰে বহি আছিলো যে তেতিয়া দেখিছো। আহোতে থাকিব নেকি বুলিয়ে ভাবিছিলো মই।
অ', নাই সিহঁতৰ কিবা কাম আছিলে টাউনত আহিছিলে। সেই ভনীয়েকৰ ওচৰলৈ। আহোঁতে পিতাই ফোন কৰিলে আৰু তাৰপছত ইয়াত আহিছোঁ বুলি। ক'লে ময়ো যাম বুলি কোৱা কাৰণে সে তাক নিবলৈ আহিলেহি।
আহ।
সেইটো তাকে কাইলৈ তাত নাটকৰ কৰ্মশালা আছে তাত লৈ যাব লাগিব৷ এ সন্ধিয়া হ'লেই। হেৰি কৰিব লাগিব সন্ধিয়া গৈ পেলাই কাইলৈ ৰাতিপুৱা সোনকালে গুচি আহিম আৰু। ৰাতিপুৱা সোনকালে গুচি আহিম ৰ'দ নোলাওতে।
অ', ৰ'দতো থাকিলে এনেকে যাবলৈ বহুত দিগদাৰ মানে গৰমহে সোমাই যাব।
কাইলৈ আকৌ গোটৰ মিটিঙো থকা নাই জানো। এনেই আকৌ কাইলৈ সন্ধিয়াই আহিলোঁ হয়। সিতকো আছে তাৰ আবেলি তিনিটা বজাত আকৌ গোটৰ মিটিংও আছে। আহিবলৈ পাবহি লাগিব।
অ'। হেৰি কি বুলি ক দুঘন্টামান লাগিব চাগে পাওঁতে ন।
নালাগে। এঘণ্টা দহ মিনিটমান লাগে অ', লাহে, লাহে গ'লে সেই ৰাতিপুৱা মুৰ্গী কেইটা হাঁহ কেইটা আহ দিবা চাই পেলাই এতিয়া যাওঁতে বান্ধি থৈ যাম চাগে।
অ', সোনকালে এতিয়া সোমাব জানো সেইকণ সময়লৈহেতে
জানো এই সন্ধিয়া পাঁচটা মান বজাতহে যাম।
অ',।
সোমোৱা কেইটা বান্ধি থৈ যাম, নোসোমোৱা কেইটা বান্ধি থৈ গ'লেই হ'ল আৰু
অহ।
সন্ধিয়া আহিবলৈ
উম, পাৰো যদি মুৰ্গীটো ধৰি লৈ আহিব লাগিব আজ মুৰ্গীজনী
অ', এন্ধাৰ হ'লে সোমাইবলৈ ধৰিব পাৰা যাব।
অ',।
এন্ধা এ এই দিনতে ধৰিলেহে জঁপিয়াই ফুৰে এন্ধাৰ হ'লে টোল এখন লৈ পেলাই ওপৰত চাংঘৰটোৰ ওপৰত উঠি গৈ
অ', এ সেহতে নেদেখা হ'ব নহয় তেতিয়া আন্ধাৰ হলেকে তেতিয়া ওলাই নাযায় আৰু।
উম, তেনেকে ওলাই আহিব পাৰি
অ',।
এই নি পেলাই দাদাই কৈছে নি পেলাই বান্ধি থৈ দিলেহে এসপ্তাহ মান বান্ধি থৈ দিলেহে ঘৰ ল'ব।
অ', মই সেইদিনাখন সে মানে সেৰি দাঙিটোয়া পলতটো দাঙি দিওঁতে ওলাই গ'লগৈ যে এনেই মই বান্ধি থৈ দিম বুলিয়ে ভাবিছিলোঁ। আকৌ মানে ঠেঙত বান্ধি থৈ দিবলৈ ভাল নালাগে যে
এই কিবা এটা এ দি বান্ধি থৈ দিলে হ'ল পল' চল অ', দে অ'। তেনেকে ইহঁতৰ যে দেহীহতৰ প'লটো আছে সেইটোহে বান্ধি পেলাই পানী চানী সৰহকে দি থৈ দিব লাগে প্ৰথম বান্ধাৰ আগতে পানী সৰহকে দি পেলাই চাউল তাওল ওপৰেদি চাউল তাওল থৈ দিয়া থাকিলেই হ'লা ওপৰত ওজন বস্তু এটা দি থৈ পেলাই সি পেলাবলৈ নোৱাৰাকৈ
অ', অ'। উম, উম মই এনে প্ৰথমতে বান্ধা ঠিকে হৈ আছিলে সেই মানে পানী সেই বাতিটো বেলেগত থাকিলে মই দাঙি পেলাই অলপ লাহেকৈ বোলো দাঙি পেলাই দি দিম দাঙোতে সি ক ওলাই গুচিয়ে গ'লগৈ
অহ, সেই পানী বাতি চাতি আগতেই সোমাই ল'ব লাগিব। প'লটোৰ ভিতৰত দি পেলাই প'ল সেই মুৰ্গীজনী দি পলটোৱে ঢাকি দিলে হ'লা এখন হাতে ভালকৈ ধুৰি পেলাই তাৰপিছত ওপৰত ওজন বস্তু এটা দি থৈ দিলে উৰি যাবৰ কাৰণে নোৱাৰ আৰু
অ',।
ইটা চিটা এটা
উম, তেনেকে থৈ দিব লাগিব সি আনি
অহ, তেতিয়া সেইটো তাতে ঘূৰি থাকিব নাই অ', এসপ্তাহ তিনি চাৰিদিন থাকিলেই ল'ব মই এই ইহঁতৰ চপা মতা মুৰ্গীটো কিনি আনোতে দুদিন দুদিন থাকো দেচোন ঘৰ ললে এদিনহে বান্ধি থৈ দিলো পিছদিনাখনৰ পৰা থাকিলেই লগত আৰু বেলেগ ডাঙৰ মুৰ্গী আছে যে তাতো থাকিব, ইহঁতৰ মুৰ্গী কেইটা আছে নহয় দে সিহঁতৰ সজনো থাকিবই তেতিয়া দুদিন হ'লেও বান্ধি থব লাগিব
অ মানে ওলোৱা ওলোৱা সোমোৱা কৰাই থাকিব লাগিব তাক ৰাস্তাটো যোন ফালে চো সোমাব অ যোনফালে সোমাব সিহতটো ৰাস্তা ফাললে ওলোৱা সোমোৱা কৰিলে কৰিলে তেতিয়া স চিনি পাব আৰু
চিনি পাব আৰু তেতিয়া কোনোখিনিত বন্ধা যায় মানে আগ আগতে হেৰি কৰি থৈ দিলে তেতিয়া সেইখিনিত সদায় সোমাবইগৈ আৰু ৰাতি হ'লে বান্ধি থৈ দিলেই হ'ল আৰু মাজে মাজে চাউল দি থাকিলে পানী খিনি সৰহকে সোমাই দিব লাগে আৰু পানী বাতিটো
আহ
সমাজ
তেনেকে ধৰিবহি লাগিব আনি হব দিয়ক ন উম উম তে